হেল্ল' হেল্ল' ব্ৰ, খবৰ পাতি কোৱা তোমাৰ?
আহ খবৰ পাতি ভালে আছে, তোমাৰ কোৱা?
ঠিকে হল দিয়াচো। এ, এনেই আছো।
হয় নেকি? আহ এনেই আছা। মই এনে আছো। উ
অঅঅঅ তাকে। তাকে আজি কি ধৰক। তুমি কি টপিকৰ ওপৰত কথা পাতিবা ফেষ্টিভেল?
অ ফেষ্টিভেলৰ ওপৰত পাতোঁ।
আহ ঠিক আছে দিয়া।
তোমাৰ কি ফেষ্টিভেল ভাল লাগে?
মোক আহ ভাল লগা ফেষ্টিভেলতে বিহুৱে হয়। বিহু দিৱালী। তোমাৰ কোৱা?
মোকো ভালেই লাগে তোমাৰ চব বিহুত বিহুতটো বেছিকে ভাল লাগে। আৰু তোমাৰ দুূৰ্গা পূজা হ'ল তাৰপিছত তোমাৰ। তোমাৰ তোমাক কি কি ভাল লাগে?
মোক এইবিলাকে বিহু দূৰ্গা পূজা মানে অল ফেষ্টিভেল আৰু চব চব ভাল লাগে, বেছিকে আমাৰ নিজৰ যোনটো ফেষ্টিভেল ঈদ এইটোৱে ভাল লাগে। মানে ঈদ অ‌ এইটোৱে।
অঁ ই। উ ঈদ চিদটো ভালেই লাগে বাৰু অঅ।
তোমাৰ ফেভৰেট ফেষ্টিভেল কি? হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল'।
তোমাৰ ফেভৰেট ফেষ্টিভেল কি তোমাৰ অ? শুনি আছো।
হেল্ল' তোমাৰ ভইচ। অহা নাই। কাট কি কৰোঁ ৰ'ব।
হেল্ল হেল্ল নেটৰ্কটো্ হেল্ল'।
হম
হেল্ল' হেল্ল' হেল্ল'। হেল্ল' আহিছে। হেল্ল'। এতিয়া আহিছে ন হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।